উম উম
শুনিছা নাই
উম
হেল্ল' হেল্ল' অ শুনিছা এ আছো কোৱা তুমি শুনিছো মই শুনিয়ে আছো অ' মানে নেটৱৰ্কটো লগত মিলিবলৈ অকমান টাইম লাগে। মই এ ভাত বনাই আহিছো। খোৱা নাই,
তোমাৰ মাতটো মাজে মাজে নাহা হৈ গৈছেগ,
মই নেট ত পোৱা জেগাতে আছো বাৰু।
ৰুটি বনালে
খায়, নই খোৱা নাই খোৱা খামহে, ৰুটি আৰু কি খালা?
ৰুটি মাংসৰ লগত।
বা
ছাগলী মাংস। হু হু
ভালেই, বতৰো ভাল হৈছে।
অ' বতৰতো হেৰি, ডাৱৰীয়া টাইপৰ হৈ আছে যে।
বতৰটো ভাল বাৰু বাকী এ এনেকুৱা গুপ গুপিয়া গৰম মাৰিও আছে,
অ' নাই গপনিতো আছে আছে তোমাৰ কাহ ভাল হোৱা নাই ন, কাহ ভাল হোৱা নাই? কা'হটো মাৰিছে যে সেইকাৰণে সুধিছো।
টো লগত যোৱা বেমাৰ আৰু,
এইটো থাকেই মোৰ আৰু, মাজা
এই কুলকুলি নিমখ পানী লৈ পেলাই গৰম পানী লৈ কুলকুলি কৰিবাচোন।
অ' কুল কুলি
উম, ভাল আকৌ ভাল ডিঙি মানে যিটো কিবা ফাংগাছ চাংগাছ থাকিলেও সুৰসূৰণি চুৰসূৰণি ধৰে যে, সেইটো নাইকিয়া হয় আকৌ বীজাণুতো কাটি দিয়ে ন নিমখে।
অ' এনেই ক'ৰবাত ফুৰিবলৈ যোৱা প্ৰগ্ৰেম আছে নেকি?
ফুৰিবলৈতো তেনেকুৱা নাই বাৰু। এইকেইদিনত নাই বাৰু।
এনেতে তুমি ফুৰি ভাল পোৱা। সেইটো কাৰণে মইতো সোধোছোন।
উম ফুৰি ভাল পাওঁ এতিয়া ত ঘৰত এনেই হেই কাৰণে তেনেকে আছো মানে একেইদিন অকমান প্ৰব্লেম এটা হৈ আছে বেলেগ প্ৰব্লেম মানে এ টকা পইচা আৰু সেইটো কাৰণে নহলে গলোয়ে হৈ গ ফুৰিলেতো ধেৰ টকা পইচা লাগে ন
ধেই লাগে এনেই শ্বিলং টিলং গলে কিমান মান লাগে
উম শ্বিলং গৈছো তো আগত এতিয়া যোৱা নাই বাৰু
এই মেঘালয় আহিলে শ্বিলঙত সেইফালেদি গৈ যাব লাগে হয় নাই
অহ
সেইফালে মেঘালয়ৰ কিছুমান জেগা আছে বৰ ধুনীয়া দেই তুমি গৈছা নে নাজানো মোক সগিছাবা
নহয় এনেই গৈছো চেৰাপুঞ্জীলকে গৈছো বাৰু
অ
ভাল ভাল জেগা বহুত ধুনীয়া আছে আছে উ শ্বিলঙৰ কিবা মেঘালয়ৰ ঢেৰ জেগা আছে ধুনীয়া জেগা একদম প্ৰাকৃতিক সৌন্দৰ্য্যৰে
এনে যদি আমি ভাবো গুৱাহাটীৰ পৰা আজিকালি গাড়ী ল'ব পাৰি হয় নাই
পাৰি পাৰি পাৰি আৰু হেৰি গাড়ী বিলাকো যায় ন সেইবিলাক মানে বেলেগ গাড়ীও যায়
এ সেইবিলাকত অলপ ৰিক্ক থাকে মানে ল'ৰা ছোৱালী ছোৱালী লৈ যাবলৈ এনে
অ অ অ যোৱা কথা ভাবিছা নেকি তুমি
ভাবিছো কেতিয়া যাও চাই লওঁ এতিয়া বুলিয়ে নহয় এনেই মানে কৰ'বাত অকনমান যাবলৈ মন যায় নহয় আঁতৰাতো নোৱাৰি
অ বেছি পইচা খৰচ নহয় কিন্তু অ অসমৰ গা সীমা মূৰতে আছে ন গুৱাহাটীৰ লগতে ম মানে এজন থকা কৈ এনেই ঘূৰি আহাকৈ
পাপা কেনেকে কৰি আহিবা
অ ঘূৰি আহিলে ইমান বিলাক জেগাও চোৱা নহয় ঘূৰি আহিব পাৰি বাৰু কিন্তু ভালকে জেগাব বিলাক হেৰি নাই তোমালোকৰ তালৈ দূৰ হব নহয় তোমালোকৰ তালৈ থাকিবই লাগিব বাৰু
নহয় মই আৰু এটা কথা ভাবিছো এই তোমাক কথা এটা সুধোম কি মই লোকতো দাৰ্জিলিং গৈছিলা
গৈছিলো গৈছিলো
হা
অ সেইবোৰ জেগা ঘুৰিলে কিমান মান লাগে মানে তেতিয়াতকেতো এতিয়া বাঢ়িবহিলো মানে এটা আনটা
দহ হোজাৰ মানত এজন মানুহ ঘূৰি আহিব পাৰে আচলতে ট্ৰেইনত গলে কিন্তু
গম পাইছা নে উম দু ৰাতি বা তিনি ৰাতি গোটেই পইণ্ট কেইটা চায়ে হয় দেখোন দাৰ্জিলিঙত
এতিয়া ইয়াৰ পৰা গৈ পেলাই ইয়াৰ পৰা গৈ পেলাইটো ধৰা হেৰি হয় নাই কি জ নিউ জল বিনয় জানো
আৰু শ্বপিং কৰিলেতো বেছি লাগে আৰু সেইটো নিজাৰ লগত নিজৰ লগত কথা
নিউ জলপাইগুৰিটা কলে যাব লাগে অ তাৰ পৰা
বা হেৰিত নামিলেও হয় এইটো কি কয় এই নহয় চিলিগুৰি নহয় চিলিগুৰিত নামি পেলাই যাব আৰু ট্ৰেইনত লে ট্ৰেইনত যোৱা নাই যে আমি টো হেৰি সেই এন জি পিতে নামে নাই পেলাই তাৰ পৰা ক্ৰেকাৰ চেকাৰ বা এনেকুৱা গাড়ী থাকে লৈ ল'ব লাগে
উ ফ্লাইটত গলে ফ্লাইটতো যাব পাৰি নাই
নাইটতো পাৰি বামডগৰা বামডগৰা বুলি জেগাতো আছে হেৰি নাপায় দাৰ্জিলিং অলপ থাকে নহয় নহয় হেৰি গৈছো দাৰ্জিলিং ফ্লাইটত যোৱা না এইয়া নাইট চুপাৰত গৈছো
ইয়াৰ পৰা চোপা আছে নে
অহ গুৱাহাটীৰ পৰা
তাৰপা কি কিমান ঘন্টা লাগে কিমান
উ তাৰমানে হেৰি লাগে উম পাছদিনাখন পাইছো গ' ন ৰাতি উঠিছো পাচদিনা সেইটাত পাইছিলুগু এ কেইটামানত আছিলো সন্ধ্যা সন্ধ্যা নাই লগা
তোৰ মতে চেফ চছেফটি কিহত বা এনেকে জাৰ্ণি টো ভাল লগা জাৰ্ণো ট্ৰেইনত নে বাছত
ভাল লগাটো ট্ৰেইন মানুহেতটো বহুতে ট্ৰেইনতে ভাল পায় ন
পইচাটো কিহত বেছি যায়
উম, কিন্তু মই বেছি যায় হেৰিত, নাইত চুপাৰত। ন', ফ্লাইটত বেছি যাব অ'। জাৰ্নি গলেতো ফ্লাইটত বেছি লয়েই ন', তাৰপিছতে টো এ ৰাতিৰ গাড়ীত গ'লে বা ম তেনেকে বাছ- চাছত গ'লে বেছি লয়, কিন্তু ট্ৰেইনত গ'লে অলপ খৰচটো কমেই কিন্তু, অলপ নহয়, ল'ৰা-ছোৱালীলৈ ট্ৰেইনত ভাল পায়, কিন্তু মই ট্ৰেইনত ভাল নাপাওঁ। পাওঁ আচলতে, বাছেই ভাল পাওঁ।
বাছ, বাছ আকৌ ধেমালি জাৰ্ণি নহ'ব সেইটো।
উম, কষ্ট আৰু সৰু ল'ৰা-ছোৱালীলৈ অৱশ্যে দিগদাৰ হয়।
আহ এইটো এ চি বাছত মই দিগদাৰ পাওঁ।
উম। আমিতো এবাৰ ছিকিম গৈছিলোঁ যে, এবাৰ দাৰ্জিলিঙৰ পৰা ছিকিম পালোগৈ যে, এবাৰ হেৰি গৈছোঁ। এ তাৰ পিছতে, তেতিয়া মানে হেৰি হয়। এইটো কি কয় দুইবাৰ আমি নাইট চুপাৰতে গৈছোঁ। খালি দাৰ্জি ছিকিম যাওঁতে, দাৰ্জিলিঙৰ পৰা, দ্বিতীয়বাৰ আৰু দাৰ্জিলিঙৰ পৰা হেৰিত গৈছোঁ, এইবিলাক, ট্ৰেকাৰ বিলাক, ট্ৰেকাৰ টাইপত। সৰু সৰু গাড়ী বিলাক যে। যেনেকুৱা গাড়ীত গৈছোঁ ডাইৰেক্ট চিকিমলৈ। আমি চিলিগুৰিৰ পৰাও সেয়া গাড়ী লৈ গৈছোঁ, মানে বেছি দূৰ নহয়- নহয় শিলিগুৰিৰ পৰা। অ', ফ্লাইটত গ'লে মানে চিলিগুৰি সেইটো ৰোডতে বোলে, বাগদোগ্ৰা বুলি এটা জেগা আছে দাৰ্জিলিঙলৈ থাকে বাৰু অকমান। সেইটো এয়াৰপৰ্ট আছে তাতে মানে। বাগদগ্ৰাত।
তাৰপৰা যাব লাগিব। ইয়ালৈ হ'লো, তালৈ হ'লো, যতে হ'লো, ততে হ'লেও ওলাম আৰু।
উম, যাব লাগে, যাব লাগে, অনবৰবত ঘৰ সোমায়। থাকিলে ভাল নালাগে ন'।
আৰু বলিয়া হব লাগিব।
মাজে মাজে ফুৰিবও লাগে হয় নে নহয়?
উম, নহ'লে মৰা পিছত যমক। ক'বলৈ জেগাত
এইটো বুলি নহয়, এটা ৰিফ্ৰেচমেন্ট ন'? মন- মানে কি বুলি।
জন্মলৈ একো নোহোৱাই হ'ব আৰু। কিনো কৰিলো? ভাত বনালো। খালোঁ।
হোম হোমহ
এই ৰিলেটেটৰ এইটোৱে ন'?
উম, মাইনাজনী খালে নে নাই কিবা?
খালে, খালে তাইক ভাত খুৱাই দিলোঁ। আধি নকৰামি তাইৰ।
উম।
অ' বহুত খিনালা।
অ', বেমাৰ হৈ গ'ল যে, সেইকাৰণে।
বহুত, উম, বহুত খিনালা বহুত।
ডাঙৰ মানুহৰে অশান্তি লাগে ন? বেমাৰ হ'লে সৰু ল'ৰা ছোৱালীয়ে ক'বও নাজানে মাতিবও নাজানে।
এইটোৱেইটো বেছি প্ৰব্লেম।
উম, দিগদাৰ। বেয়া লাগে তাহাঁতৰ, সৰু ল'ৰা ছোৱালীৰ বেমাৰ হ'লে চাই থাকিবলৈ, উম, অ'।
মাজে মানে অকমান পেনপেনাই থকা নিচিনা হৈছে।
উম।
এ কি কৰিবা, কিনো কৰিব।
হু হু। অশান্তি পাই ন?
কিমান কৰি ফুৰিব আৰু। বেমাৰ, ডক্টৰ ওচৰত আছে।
ভাত কি বনালা?
ভাত জহাভুল
উম।
আৰু লাচাৰী মাহ ভাজি। ভূতজলক য়া আজি কিনি আনিছো অলপমান, কিমান হ'ব, পঞ্চাশ টকাৰ যথেষ্টখিনি দিছে।
অ', কিবা ডেইলি বজাৰ নে, নে সাপ্তাহিক বজাৰ?
সপ্তাহিক বজাৰ দেই, তাত ডেইলি বজাৰো বহে বাৰু আচলতে।
অ' অ', আজি সাপ্তাহিক বজাৰ হয় ন?
অ', সপ্তাহিক বজাৰো হয়, ডেইলি বজাৰো হয়।
দেওবাৰটোত কিন্তু প্ৰায় জেগাতে সাপ্তাহিক বজাৰ হয়।
আমাৰ তাত আকৌ শনিবাৰ। বহুত ডাঙৰ বজাৰ, দে-শনিবাৰ, দেওবাৰ, বৃহস্ বাৰ, মঙ্গলবাৰ, ওচৰে পাজৰে মানে বজাৰ
উম উম উম। সাপ্তাহিক বজাৰ বিলাকত অলপ কম চম হয় কিন্তু দাম।
আজি একদম ভাল বস্তু এটা পাইছো সেইটো হ'ল বাদামী আলু। যিটো যোৰহাটত সচ সচৰাচৰ পোৱা নাযায়।
কি বস্তু?
এই ৰঙা আলুটো যে, বাদামী আলুটো যে।
অ' বুজিছো, কিমান দি আ-হে এইটো দাম কিমান?
চল্লিছ টকা।
উম।
তাঠা
ইয়াত আশী নে নবৈ
হ মই তাবোল ন আলো তো চল্লিশ টকাতে পায় আশী টকা মাই
এই দীঘলীয়া হেৰি ৰঙালটো কথা কোৱা নাই অ বাদামী আলু বুলি কওঁ আমি বাৰু অ
ইছ চাগা
আচৰিত কথা দেখোন কিমান কম দাম
আচৰিত কথা
হু হু
আলকিত ক ঠিকে আছে দিয়া
ঠিকে আছে দিয়ে ন
উম উম